হেল্ল'
হেল্ল'।
হেল্ল' অঁ হেল্ল' কওঁকচোন। হয়। উম ভাল ভাল।
অঁ ভাত খালে না!
ভাত খালি দিয়ক।
অঁ ভালে আছে।
উম ভালে আছ আছো। ন ত মাৰ ফোন মাৰিছে মই তাৰ মাহ খুলিম বুলি ভাবিছো।
অঁ ফাৰ্ম খুলিবা। অঁ ভালে ভালে ভাবিছা ভালে ভাবিছা।
মানে খুলিলে কেনেকৈ কি কৰিব লাগিবনো উ কেনেকৈ কি কৰিব লাগেনো।
ফাৰ্ম খুলিলে তুমি হেই কৰিবা লাগিব। তুমি মানে আ আমাৰ মানে সেই আৰু এই আমাৰ হাঁহ আছে মুৰ্গী আছে তুমি আমাৰ পৰা নিফালে বিক্ৰী কৰিব পাবা।
অ বি মানে কি মই মানে মানে পুহিম বুলি ভাবিছিলো মই। চৰকাৰৰ পৰা গ আছনি পোৱা যায় নেকি? যেনেকে আপোনাৰ কোম্পানীৰ পৰা পোৱা যায় মানে দিয়ে দিয়ে ন আপোনাৰ ঘৰত পুহিব শিকিব
অ, সেইটো তুমি আৰু সেই কৰিব লাগিব। আৰু তাৰ পৰা সেইটো আনিব লাগিব আৰু আনিবে আৰু পুহি পুহিব লাগিব। হয়, মানে এতিয়া মানে আমাৰ হাঁহ মুৰ্গী আছে অ', মুৰ্গী চৰাই। আছে য কণীত কণী বিক্ৰী কৰো আমি হাঁহৰ কণী বিক্ৰী কৰো আমি।
হয়, হয়।
ঘৰত পাৰ আছে, পাৰো বিক্ৰী কৰো আমি। ছাগলী আছে। আপোনাক যদি লাগে গিলা আপুনি যদি বিক্ৰী কৰে বেপাৰ কৰে তেনে হ'লে আমাৰ পৰা নিব পাৰে।
এইবোৰ পঢ়িম বুলি এইবাৰ এইবাৰ মানে জোগাও আছে অকমান ইফালে আমাৰ।
আহ।
আনিম আনি পেলে মানে গৰু হওক ছাগলী হওক হা মুৰ্গী হওক এইবোৰ ৰাখি মানি ফালে। হেল্ল'।
অ, হেল্ল'।
অ, আ হাললে বেপাৰ চ কৰি দিম আনিবাললে এইগিলা আৰু সেই আৰু।
উম, ঠিকে আছে আমাৰ পৰা নিয়ে আপুনি বেপাৰ কৰিব পাব বোলে কিবা-কানি অলপ আপুনিও লাভ খালো মইও লাভ খালো। সেনেকে আপুনি কম পাবলে আমাৰ বস্তু খিনিকি লৈ যায় লৈ যাই পেলাই বিক্ৰী কৰে।
অ', অ' আপোনাৰো লাভ আপোনাৰো লাভালাভ হ'ব, মোৰো লাভালাভ হ'ব তেতিয়া।
অ', কণীটো মানে আপুনি মোৰ প যৰি হন অ পাঁচ টকাত নিয়ে আপুনি সাত টকাত। পাত বিক্ৰী কৰিব লাগিব।
উম, উম।
আপোনাৰ দুই টকা এটা ওলাব সেনেকুৱা আপুনি যদি সেনেকে মোৰ পৰা এশ কণী লয়।
উম।
এশ কণী লয় এশ। এশ কণী ল'লে যদি এশ কণী ল'লে আপুনি দুই টকাকৈ হ'লেও দুশ টকা পাব। সেনেকে মানে হিচাপতো সেনেকে হ'ব আৰু যেনেকে মোৰ বা যদি পাৰো লৈ যায়। আঢ়ৈশ টকাত। আপুনি অ', বেচিব লাগিব তিনিশ টকাত। তেতিয়া আপোনাৰ লাভটো হ'ব সেনেকে ল'ব পাই বিক্ৰী কৰিব পাই।
উম। সেইটো মই ভ ভাবি আছো ন মই বেপাৰী গণে পুহিম এইবাৰ মানে। ফোন মাৰিলে একো নকৰো মই।
অ।
মানে সেই সেইটোৰ বিষয়ে মই ইমান নাজানো।
অ। আৰু আমাৰ এখন ওচৰত দোকানো আছে তুমি যদি দোকানত থাকা নহয় থাকিবা পাবা। থাকিবা নেকি?
থাকিব পাৰি মই এতিয়া ঘৰত বেকাৰ আছো ঘৰত এতিয়া এতিয়া আৰু
অ', আমাৰ দোকান আছে জেত এতে হা দোকানতে লৰা এটা লাগে তোমাৰ যদি আৰু কাম নাই তুমি আহি ইয়াতে মানে দোকানতো থাকব পাৰা তুমি কি- কি পঢ়িছা ভা কি?
মই হাই ছেকেণ্ডাৰী পাছ কৰিছো আৰু।
অহ, হাই ছেকেণ্ডাৰী পাছ কৰিছা অহ ভালে দিয়া। মা‌ -দেউতা আছে নে তোমাৰ ঘৰত?
উম আছে।
অ।
ঘৰত মা-দেউতা আছে ভণ্টিও এটা আছে।
অহ এতিয়া আৰু তুমি এতিয়া কাম কৰা বয়স হৈ আহিছে, কাম কৰিব লাগে আৰু।
উম, উম
অহ - অহ আমাৰে এতে দোকান খানতে থাকিব পাৰিবা। খালি আমাৰ ইয়াতে দোকান খনত মানে সেই এ মদ খোৱা লৰা নালাগে। বজজাত লৰা নালাগে, ভাল লৰা লাগে আৰু। অলমান সাধা মানুহৰ লগত চলিব জনা, মানুহৰ লগত, কথা কব জনা অলমান ভাগে টাইমত আহা টাইমত যোৱা মানে টাইমটো বুজি পাব লাগব আৰু দোকানী হলে অলপমান গহীন গম্ভীৰ হব লাগব না, বুজি পাবা লাগব।
উম- উম, হয় - হয়।
অ তনেুৱ দোকানি হলে ভাল হ'ব। সেনেকুৱা লৰাহে লাগে মানে।
উম।
কিছুমান ল'ৰা আছে হে মোবাইল লৈ ঘূৰি ফুৰে সেনেকুৱা নালাগে।
অ।
কাম কৰিলে আৰু ভালকে কাম কৰিব লাগিব আৰু।
অহ, সেইটোয়েটো ভালছে কাম পাল উম।
আমাৰ মানে দেউতাক মানে আৰু অনবৰত দোকানত থাকিব নোৱাৰে পেচাৰ আছে, চুগাৰ আছে। তেনে তাৰ দোকানত এটা ল'ৰা এটা লাগে। আৰু মোৰ মইও যাবা নোৱাৰো মোৰ হাঁহ, মুৰ্গী চৰাই ঘৰত আছে ছাগলী সেইবিলাকো আছেই। যে মই সেইগিলাও বিক্ৰী কৰবা লাগে চাৱা -চিন্তা কৰবা লাগে। মানে আৰু আমাৰ তাতো দোকান খানত লৰা এটা হ'লে দেউতাকো আহি পেলাই মোৰ লগত সহযোগ কৰিব পাৰে। এইগিলা ছাগলীৰ লগত, হাঁহ পাৰৰ লগত
উম, উম।
সেনেকে আমি কণী কণী বিক্ৰী কৰো, হাঁহৰ কণী বিক্ৰী কৰো, মুৰ্গীৰ কণী বিক্ৰী কৰো,
উম -উম
সেনেকে আৰু দোকান খানো আছে। এনেকে আমি চলি আছো আৰু। তাতে আৰু দোকান খানো মানুহ এটা হ'লে টাইমত খোলা পালে দোকানখনৰ লাভালাভ হ'ব।
অ সেইটো হয়। দোকানৰ লাভালাভ হ'ব টাইমত খুলিলে, টাইমত বন্ধ
অ আৰু তাৰে লগত আমাৰ খেতিও আছে।
উম
খেতিতটো লাগিব লাগে। খেতি বেলেগে কৰিব এতিয়া আমি নিজে কৰিম খেতিও।
আমাৰ ঘৰত সেইবোৰ নাই একো নাই
অ।
আমাৰ ঘৰত আমি যে আমাৰ।
আপোনালোক অ'! আপোনালোকৰ গাঁওখন কি পিছপৰা গাওঁ একো নাই। অ'! কিছুমান জাগাত ন' কিছুমান জাগাত ইনকামটো কম আৰু কিছুমান জোগাত বহুত ইনকাম হয় আৰু তেনেকে নিজৰ খৰচ। নিজে উওলাই ল'ব পাৰে কিছুমান জাগাত মানে ইনকামে নাই ল'ৰা ছোৱালী কামে নাই কি কৰিব। কি নকৰিব সেনেকুৱা আৰু পইচা পাই লাগ। লাগে দেচোন আজিকালি ল'ৰা ছোৱালী বিলাকক।
উম!
পইচা নহ'লে, পইচা নহ'লে। আ আজিকালি একোৱেই নহয়। উম, পইচাটো হৈছে মেইন আজিকালি। উ এতিয়া অ ঠিকে আছে দিয়া তুমি যদি কাম চাই আছা। ছা তুমি কেইদিনমান আমাৰ দোকানতে আহি পেলে
উম! উম!
থাকিবা বাবা।
হয়।
তুমি কেইদিনমান আহিবা আহি পেলাই আমাৰ দোকানতে থাকিবা আৰু।
অ দোকানতে থাকে চাব লাগিব কেনে লাগে দোকানত থাকে হলে।
অ ধৈৰ্য লাগিব দোকানত থাকিব লাগিলে ধৈৰ্যটো মেইন।
উম উম।
ধৈৰ্য হলে হে দোকানত থাকিব পাৰে।
অ সেইটোতো এটা।
বিশ্বাস এ মালিকে ঘৰৰ মানুহে বিশ্বাস কৰিব পাব লাগিব ল'ৰাটোক
লৰা তোৰ ভাল হ'ব লাগিব। ঘৰৰ মানুহে মালিকেও বিশ্বাস কৰিবা লাগিব ল'ৰাটোক দোকানখন এৰি দিবা লাগলি।
হয়।
অ তুমিতো বিয়া পতা নাই।
বিয়া পাতা হ'লে ভাল মানে আৰু দায়িত্ব থাকে
এ এইবোৰ হোৱা নাই এইবোৰ হোৱা নাই এতিয়া বয়সো হোৱা নাই এইবোৰ কাৰণে এতিয়া আৰু
মানে কি দোকানত থাকিলে মানে অলপ বিয়া পাতিলে আৰু দায়িত্বটো থাকে মোৰ ঘৰ চৰ। চলাব লাগিব দালি আন লাগিব চাউল আনিব লাগিব এটা দায়িত্ব থাকে মই। এইখন দোকানত থাকিমে এনকে ভাবে আৰু যদি আৰু বিয়া পাতি পতা নাই তেতিয়াহ'লে ধৈৰ্যটো অলপমান কম এ নাই মই এইটো কৰিম সেইটো কৰিম হেনে। কে ভাবা যায়।
ভবা যায় অ'!
অ তুমি চাকৰি কাৰণে এপ্লাই কৰা নাই নেকি?
ট্ৰাই কৰিছিলোঁ। বৰ্তমান, একো ফলাফল হোৱা নাই। মানে, পৰীক্ষা দি আছোঁ। কিন্তু, হোৱা নাই এতিয়ালৈকে আৰু।
অ মামাই তো বহুত লৰা ছোৱালীক চাকৰি দিছে।
দিছে এইবাৰ বহুত।
অ বহুত ল'ৰা ছোৱালী চাকৰি পাইছে আৰু পাব বহুত। তেনেকুৱা তোমাৰ মায়ে আচনি চাচনি পাইছে না।
আছ আছে কিন্তু এইবাৰ তই দুমাহ দিয়া নাই দুমাহমান।
অ দহ হাজাৰ আৰু ন হাজাৰতটো পোৱা নাই তোমাৰ মায়ে।
পাইছে নেকি মানে কথা নকয় ন ঘৰত তাক অলপ খৰচ খৰচ যায় কি বস্তু।
অ অ আমাৰ ইয়াতে মই পালো। আমাৰ দেউতাক চাকৰি নকৰে নহয় দোকান খানহে। আৰু খেতি আছে এনেকে মই পাইছো মই ন হাজাৰো পালো দহ হাজাৰো পালো। পাই মানে আৰু এনেকে হাহ পুহিলো মুৰ্গী চৰাই পুহিলো। কনী ল সেই তাৰে পইচা এনেকে বিক্ৰী কৰো পইচাটো এনেকে ওলা। আৰু চে আৰু গোটত আছোঁ গোটত এই পইচা আনি হলে আৰু গোটত লোনত কিস্তি দিও। আত্মসহায় গোটত পইচা দেও সেই মামাই দিয়া পইচাটো দহ হাজাৰ। ত টকাটো মানে এনেকে আৰু হাঁহ মুৰ্গী চৰাই। পুৰি মানে অলপমান আগুৱাই যাম বুলি ভাবিছো আৰু মামাই আৰু মামা খিনি সহায় কৰে। বহুত ভাল লাগিল আৰু।
অ অ।
মামাইতো ল'ৰা ছোৱালী আমাক গোটৰ মহিলাাসকলক আৰু এইবাৰ। এটা আৰু পঁচিছ হাজাৰ তোৰ দিব।
অ অ।
ভালেই হ'ব।
ভালে আহ পইচা দিলে এইবাৰ আপোনোকে আৰু দোকান। আনিবাৰিব গৰু ছাগলী মানে মোৰ কিছু পুহিবা আৰু অকমান।
অহ। এতিয়া ছাগলী পুহিছো মুৰ্গী পুহিছো দেবাৰ আৰু অলপমান ভালকে আৰু। দোকান এখান যদি লৰাটোক এৰি দিব পাৰো আমি ইফালে লাগিব পাৰিম।
লাগিব পাৰিম অ, চৰকাৰৰ বহুত আছিল চ। বহুত আছনি দি আছে ন আপোনাৰ।
অ বহুত আছনি অ দিলে লেট্ৰিন দিলে।
খেতিৰ আচ খেতিৰ আচনি ম সৰ দি আছে খেতিৰ কৃষক - কৃষক। কৃষকৰ আচননি ন খাও।
অ কি কৰ কৰ খেতিয়কৰ পইচা পায়।
উ খেতিয়ক ট্ৰেক্টৰো দি আছে এপ্লাই কৰি ট্ৰেক্টৰো পোৱা যায়। বহুত জেগা জেগাই মই দেখিছো মোমবাইত ট্ৰেক্টৰত দি আছে। ট্ৰেক্টৰ চেক্টৰ আপোনাৰ যাৰ গৰু ছাগলী বিচছে গৰু আৰি দি আছে। আৰু গৰুটো গাখীৰ গাখীৰটো বিকাৰ কাৰণে আপোনাৰ সম সমবায় খুলি দিছে ইয়াতে।
অ সমবাই খুলি দিছে সমবাত গাখীৰ দিয়ে। সনেকে অ, বহুত সুবিধা হৈছে - বহুত সুবিধা হৈছে এই বিজি পি চৰকাৰ হবৰ পৰা।
উম।
বহুত সুবিধা হৈছে মানুহ।
আপোনাক আৰু মানে গৰু ছাগলী বেমাৰ হলে সংবাদ লৈ সংবাদ লৈ গ'লে আপোনাৰ চিকিৎসা। ইচ্ছা কৰি দে।
অ অ আৰু গৰু খা খাদ্যৰে আমাৰ চাক। ছাগলী গিলাকৰ দে খাঁহ খাদ্য।
সাদহ দি আছে।
উম। ভালে আৰু কিমান কিমান সহায়। কৰিব আৰু চৰকাৰে বহুত দিছে।
মই ভাবি আছো ঘৰু চৰু আনিম পুহিম বুলি কিন্তু। এতিয়া সময় নাই মই মিলাব পোৱা নাই ইমান পইচা পাতিও নাই। আনিলে পোহিলো আৰু।
তুমি অলপমান চাকৰিৰ কাৰণে অলপমান হেৰি কৰি থাকিবাচোন।
এপ্লাই কৰিছো মই বহুত খিনি। হয় কৰিছো কিন্তু, হোৱা নাই এতিয়ালৈকে।
অ হ'ব দিয়া হে হ'ব দিয়া বহুত এপ্লাই কৰিব লাগিব। এটা দুটা এপ্লাই কৰিল নহ'ব নহয়, বহুত বাৰ কৰিব লাগিব। চেষ্টা কৰিব লাগিব অঁ আৰু ভগৱানক অলমান হেৰি কৰি
এতিয়া মানে তোমাৰ কাম কৰা নাই, তুমি আমাৰ দোকানখনতে আহিবা আৰু।
অঁ।
আহি অলপমান দোকান খনতে থাকিবা। যদি আৰু ভাল সুবিধা পাবা ডাঙৰ কৰে তেতিয়া আৰু বেলেগ জেগাত কাম কৰিবা ডাঙৰ সুবিধা পালে। অঁ।
তাকে মই ‌ভাবিছো আৰু এবাৰ
যেনো তোমাৰ।
মোৰ বয়স টুৱেণ্টি টু টুৱেন্টি ম ত্ৰিশ বছৰ।